হেল্ল' কি? খবৰ?
অ' হেল্ল' ভাল? তোমাৰ কেনে? বন্ধু খবৰ?
আ-আছো, আছো, ভালে আছো। ভালে আছো। পিছে আজি অলপ আছো এনেই আছো, এনে আছো। এনে আছো।
উম। মই ভাবিছিলো আজি আমি, পানী সৰা ময়ো এনেই বাহিৰত এনেই অলপ ফূৰি আছোঁ । মই ভাবিছিলো তুমি কি কৰি আছা? এতিয়াই? টাইম আছে নে মই তাৰমানে ভাবিছিলো, ট আজি আমি অলপ। নদীৰ সংৰক্ষণৰ ওপৰত আচ আলোচনা কৰিম বুলি ভাবিছিলো ।
হয় কৰিব পাৰিব ভাল বিষয় এইটো নদীৰ সংৰক্ষণ এইটো আজিকালিৰ দিনতো বহুত। ত' মানে মানে সংৰক্ষণ কৰিবই লাগে। হয়নে নহয়।
উ এনে তুমি অলপ নদী সংৰ নদীৰ সংৰক্ষণৰ বিষয়ে অলপ ক'ব পাৰিবা নেকি?
পাৰিম পাৰিম নিশ্চয় পাৰিম নিশ্চয় পাৰিম নিশ্চয় পাৰিম নিশ্চয় পাৰিম, কাৰণ - পৃথিৱীৰ যদি ক'ব লাগে আঠসত্তৰ শতাংশই আঠসত্তৰ শতাংশই ন মান। মানে পানী আৰু ঊনতিশ শতাংশ মাটি । সেইটো আমি চবেই সকলোৱে জানো । তাৰে পৰা যদি। কি এতিয়াতো উম এ এতিয়াতো আজিটো ক'ব লাগিলে ভাৰততো গংগা নদীতো বহুত পবিত্ৰ বুলি কোৱা হয় তাতে মানে বহুতে কয় কি‌। গা‌ ধুলে বা গা ধুলে আছে পাপ কটা যায় বা সেই হয় ত সেই পানীয়ে আজ সেই পানী কিমান বহুতো সিমানৰ পৰা হাহি কিনে বংগোপসাগৰলৈকে সেই পানী গৈ চাই আৰু নদীৰ পানী দিয়ে বহুতো? মানে পানীৰ বহুত ক্ষেত্ৰতো সহায় কৰে বিদ্যুত লোৱা বা লাইনৰ পৰা আদি কৰি কৃষি ক্ষেত্ৰত পৰা আদি কৰি সেই নদীৰ পানী ব্যৱহাৰ কৰা দেখা যায় আৰু আমিওতো সেই পানীয়ে আমিও খাওঁ । বা য য চাপ্লাই বা ফিল্টাৰ কৰি হওক কিবা হওক কিবা কৰি কিনেও সেই পানীয়ে হ্ৰাস খোৱা দেখা যায় নদীবোৰৰ সংৰক্ষণো অত্যন্ত জৰুৰী বিষয় হয়নে নহয়? হে তুমি কি জানা? এ তুমি কি জানা এনে নদী সংৰক্ষণৰ বিষয়ে? নদী সংৰক্ষণৰ বিষয়ে এ তুমি কি জানা? আহ সেইটো হয় অ বাৰী। নদীৰ সংৰক্ষণ, পানীৰ সংৰক্ষণ, তাৰ পিছৰ সংৰক্ষণবোৰত কি কি মতভেদো দেখা যায় । তাৰপিছত নদী সংৰক্ষণৰ গুৰুত্ব পৰিসীম,
শুনা পাইছানে?
অ শুনা পাইছো, শুনা পাইছো, এনে তোমাৰ মতে নদী সংৰক্ষণৰ আহ কোৱাচোন?
উম চ এতিয়া নদী সংৰক্ষণ বুলি ক'লেই। আমি চোৱা এতিয়া বহু সং। শিক্ষক লোকে তাৰমানে নদীৰ পানীয়ে তাৰমানে নিজৰ জীৱ জীৱনৰ তাৰমানে শৈলী হিচাপে গ্ৰহণ কৰিছে । কিয়নো স্বোৱাব। এতিয়া এতিয়া চোৱা তাৰমানে আমাৰ। কিছুমান এনেকুৱা ঠাই আছে যিবিলাক ঠাইত তাৰমানে ম। নোৱে এতিয়াও তামানে নদীৰ পানীতো নিজৰ হেৰি তামানে কৰ্মৰ কামত তামানে ব্যৱহাৰ কৰিছে। যেনে খেতি বাতি তাৰপিছত খোৱাত আৰু কিছুমানে এনেকুৱাত কামত তামানে কাৰে বিদ্যুৎ উৎপাদন বা বি এইবিলাক কামত তামানে ব্যৱহাৰ কৰিছে আৰু যেতিয়া আমি নদীৰ পানীবিলাক তামানে খোৱাৰ ক্ষে ত্ৰতে কওঁ, ত আমি যেতিয়া কল কাৰ খানাৰ পৰা পানী কল কাৰখানাৰ পৰা লে লেতেৰা পানী বোৰ ওলাই লে তেৰা পানী নদীত মিহলি হয়। তাৰ ফলত তামানে কিছুমান এনেকুৱা বেমাৰ হৈছে এই পানী তামানে নিজৰ নিজে গ্ৰ খোৱা পানী হিচাপে গ্ৰহণ কৰাৰ ফলত এনে ন তুমি নদীৰ নদী সমস্য নদী সংৰক্ষণৰ সমস্যাসমূহৰ বিষয়ে কিবা ক'ব পাৰিবা নেকি?
পাৰিম পাৰিম নদী সংৰক্ষণৰ সমস্যা ধৰ সংৰক্ষণৰ মানে আজি এতিয়া আজি বহুতো মানে মানে এতিয়াতো বহুত সংখ্যক লোকে জাবৰ- জোথৰ পেলাই প নদীৰ মানে বহুতো নদী আজিকালি এইবিলাক বহুত নদী মানে নাইকি কিয়া হৈ গৈছে আৰু মাটি মাটি বিলাক সেনেকুৱাই গুটি পুটি বোৰ দঁ। ঠাইবিলাক ন ন নদীৰ যিখিনি ঠাই সেইখিনি বহুতো এতিয়া সমস্যাৰ সন্মুখীন হোৱা দেখা যায় হয়নে নহয়? আৰু ক'ব লাগিলে বহুত ক্ষেত্ৰতো নদী সংৰক্ষণৰ এক অ অত্যন্ত জৰুৰী বিষয় এতিয়া কাৰণ চৰকাৰো বহুত সংৰক্ষণ এতিয়া কাৰণে প্ৰকল্প বোৰ বহুতো আঁচনি ৰূপায়ন কৰিছে। মানে তুমি নদী সংৰক্ষণ কৰি কি পাবা? নদী সংৰক্ষণ বহুতো অত্যন্ত জৰুৰী হয়। তাৰপিছত নদী সংৰক্ষণৰ এ বহুতো ক্ষেত্ৰত অত্যন্ত গুৰুত্বপূৰ্ণ আৰু অপৰিসীম ভাল খিতাপৰ পোহৰ দেখা যায়।